হেল্ল' হেল্ল'
অ', কি কৰি আছা?
এ শুই আছো ৰবা তুমি?
ময়ো শুইয়ে আছো। ইমান গৰম বাপৰে
এ বহুত গৰম তাতে আৰু আজি কম্পিউটাৰৰ পৰা আহিলোঁ তাতে মই বেছি গৰম পাইছো।
অ', ময়ো ওলাই আহিছিলোঁ তাকে আহি কিনে শুইয়ে আছো।
অ',
কিবা কাম আছিল অলপমান তাকে
ঠিকে আছে এ ওলাই নাহিলেও অশান্তি লাগে, মোৰ ধৰিল' জানা দুপৰীয়া মই পুৰা শুইছো না সেতো কৰো দুপৰীয়া মই শুইচো শোৱাৰ পিছত উঠি কিনে মই যাব ইচ্ছা যোৱা নাছিল। মায়ে কৈছে যা আৰু কিমান মানে মই কম্পিউটাৰত যোৱা টাইমত কওয়ে মানে এ আজি নাযাওঁ আজি নাযাওঁ মোৰ অশান্তিয়ে লাগে
তাকে ইমান ৰদটো দিয়া সেইখিনি টাইমত দুটা তিনিটা মানত আমনি
অ', আজিতো ৰাতিপুৱাটো গৰমেই আছিল। আৰু ৰ'দে দি আছিল তাৰে পিছতেটো বৰষুণ দিছে না।
অ', বৰষুণ দিওঁতে মই বাহিৰতে আছিলোঁ। ভালে হৈছে এতিয়া অলপমান ঠাণ্ডা পৰিছে বৰষুণতো দে
তাকেতো
বৰষুণ দিলে কথা নাই ইমান মানে বেছি বৰষুণ দিব নালগে অলপমান বতৰটো ঠাণ্ডা পৰাকে দি থাকিলে ভাল।
অ', সেইটোয়ে অলপ টাইম দিলে কথা নাই বেছি যদি দি থাকে অশান্তি লাগে।
অশান্তি ওলাই যাওঁতে জেগাবিলাক হেৰি যায় আৰু সেইফালে জেগাত আমাৰ তাতে পানীয়েই হয় বেছিভাগ একবাৰ যে আমি অকলে তাত উম, চাহ খোৱা নাই খাম আৰু
অ', অ'
একবাৰ যে আমি কলেজত থাকো তে নেকি হায়াৰ ছেকেণ্ডেৰীত থাকো তেতিয়া যোৱা বছৰ পুৰা বৰষূণ দিওঁতে যে একদম সাতটা বাজি গৈছিলে কিছুমানৰ ঘৰ আহিব এটা আঠটা নটা বাজি গৈছে কিছুমানত ইমান দূৰৰ
তাকেটো এইফালে আৰু বাছো নাপাই।
উম, বাছ আৰু সেই এই গ্ৰীণ বাছখন বেছিকে নচলে নহয় মানে বেছি বৰষুণৰ সিহঁত বেছিকে নচলেই
গ্ৰীণ বাছটো মানে বেছি পানী নহ'লে য'তে ত'তে ৰখাই দিয়ে আৰু
সেইটোৱে আৰু তাৰেটো সিহঁতে চলে কিজানি কি বুলি কয় কাৰেণ্টৰ সিহঁতে
অ', কাৰেণ্ট থাকে কাৰণে পানীত বেয়া হৈ যায় ন?
বেয়া হৈ যায়, কিন্তু সেইখন ভাল এইখন যিমান পানী হ'লেও মানে আহি যাব পাৰে আৰু।
উম, চিটিবছ কেখনো কথা নাই।
উম, সেইকাৰণে গ্ৰীণ বাছখন গৰমৰ দিনত মানে যিমান ভাল সিমান খিনি বেয়াও। এই গৰম দিন কিন্ত তুমি ৰাতিৰে ফাঁচি যোৱা বেয়া হলে চেছ।
সেইটোয়ে আৰু বেছি চীতো নাই দিগ দিগদাৰু হয় অলপমান
উম, সেইকাৰণে হয় কিন্তু কিন্তু এ চিত মানে কি মানুহ কি আৰু আজি কি কালি এই খন নহয়। অ, চিট অলপমান বেছি কমকেই দিয়ে মাজৰ খিনিত থঠিক হ'ব পৰা একে জোগা কৰি দিছে যে।
অ, তাকেতো বেছি চিট নাইে দহটা মানো নাইে চাগে।
দচটা এটা, দুটা কৰি সেনেকা। মানে নতুন কেইখন যোন কেইখনছে সেইকেইখন মানে উলতা কে বহিব পৰা চিষ্টেমটো নাই পুৰা চিধা চিধাকে আছে। আৰু মাজৰ দুখন উঠাই দিছে উলটা বহা চিটৰ সেই দুটা উঠাই দিছে। তাত মানুহ, মানুহ মানে থিয় হ'ব পৰা কৰি থৈ দিছে।
হম, কিয় হ'ব ধৰিবই যায় নাথাৰে অশান্তি লাগে।
আৰু এইকেইডাল ইমান ওখ ওখ মানে ধৰা কেইডাল লগে নাপাওঁ মই।
উম,
আৰু ধৰা জেগাও ইমান নাই চিট নাই যেত কত ধৰিম। এ মানুহৰ গাতো ধৰি থাকিব নোৱাৰি নহয়।
তাহঁতে সেইটোৱ সেইটোোৱে প্ৰব্লেমে হয় গৈছে তাতক বেছি একো প্ৰবলেম নাই আৰু ওপৰত। তো, মই লগ নাপাও মই যদি বাই চান্স যদি। এই কি কয় খিৰিকীৰ কাষত দৰজাৰ কাষত যদি এই হেন্দেল যদি ধৰিব নাপাওঁ। বেগ ধৰা জাগা নাই মই যদি চিতৰ কাখত যদি নাপাওঁ।
তোৱে, হম।
এ সেইকেইখনত উঠাতকে ঘৰ মন্দিৰত তাতকে মোৰ মৰি ইমান অলপমান তাই মেচি খোৱাত। সেই সেইগিখন বছত আহাইে ভাল।
তাকেো খিৰিকী এখনত বহি ধুনীয়াকে।
উম, আৰু এনেও তাতো যিমান গৰম হলে অলপ পিছতো গৰমতটো সেয়ে হৈ যায় কিন্তু এইটোত মানে কি। ঘামটো শেষ হৈ যাব, কিন্তু ওলাই অহাৰ পিছতো পুৰা আৰু একদম বেছিহে গৰমই পাওঁ।
উম, ভিতৰত থকা টাইানখিনিে মানে ঠাণ্ডা আৰু ওলাই আহিয়ে ইমান এটা গৰম লাগে।
আগতে তো মই কলেজত যাওঁতে। গৰমৰ দিন কেইটাত আগতেো মোৰ বাছতে যোৱা আছিলো তেতিয়াহে মোৰ বাছ নালাগে।
উম,
এতিাতো কিবা কাম হয় দে মই বাছত যোৱাৰ নিচিনা হয় এনোতো বাছত। তো, যাব নলাগে মোৰটো বেল তলাতে। গ'লে যাব পাৰি এইজিলৈকে বাছত কিন্তু এইজিক লকে বাছত যাম অশান্তিে আহ।
সেইটোৱে এইখিনি ওচৰতে পাই যায়।
অ, তাতকে মই ইফালে ইফালে খোজ কঢ়ি গ'লে অলপ সহজতে সোনকালে।
উম, মোৰ বাৰু বাছতে যাব লাগে তথাপিও আজিকালি। চিটি বাছো নাপায় চব এচি বাছেই বহুত টাইম ৰখাৰ পিছতহে চানমাৰি বাছ পায়।
উ, সেইটো হয় কিন্তু। আগতে কিন্তু চানমাৰী বাছ অলপমান পোৱা আছে আৰু আমাৰ এইখিনি চাবাচোন এইখিনি জেগাত চানদমাৰী বাছ বেছিকে নাপায়। আৰু গণেশগুৰিত তাতে থাৰ্টি ছিক্সৰ গাড়ী ইকে নাপায় মন্দিৰৰ গাড়ী ইমান নাপায়। থাৰ্টি নাইন থাৰ্টি চছেভেন আহি ৰাখে। অ, থাৰ্টি নাইন কিন্তু আহি থাকে।
তাত কি বা এতিয়া বাছ কমিছে নে কি বা।
কি বা মইতো চিঠি বাাীৰ কেনে ভাল পাওঁ।
তাকে সেইে হ'লে ভাল লাগে।
আৰু এইকেইখন বাছ কিন্তো এনে বেয়া নহয় কাৰণ। যেতিয়া পুৰা ধৰিলোৱা সেই। কেইটা থাকে নহয় স্পীডাৰ কেইটা সেইকেইটাত মানে কি গলেও ইমান গম নাপায়।
অ', সেইটো ইমান এটা গম নাপায় আৰু হম। বাকী ক'তো যোৱা নাই ওলাই?
বাকী যোৱা নাই ৰ'বা, এইটো কম্পিউটাৰতে গৈছিলোঁ কম্পিউটাৰ গৈ কিনে আহিলোঁ বাকী যোৱা নাই আৰু। গৰমৰ দিন, গৰমৰ দিন নিচিনাই লাগা নাই মোৰ আগতে গৰমৰ দিন ক'ৰবাত কিবা যোৱা আছিল এতিয়াতো যাবও ইচ্ছা নাযায়
এতিয়া গাঁৱতো যাব ইচ্ছা নাযায়!
মন যায় মানে কি মন গ'লেও, এদিন মন যাব অলপ পিছত আৰু মন নোযোৱা হৈ যায়। কি গৰমৰ কাৰণে আৰু যাম কাপোৰ পিন্ধিম কাপোৰ পেকিং কৰিম একদম
তাকেতো, মইয়ো আজি কিমান দিনৰ পৰা এনেকে ভাবি আছিলোঁ কিবা কাম আছিল অলপমান।
উম।
তাৰপিছত আজি আৰু গ'লো আৰু অলপমান বতৰটো ভাল কৰাৰ কাৰণে। তাক কি ৰ'দ বাপৰে।
আমি দুটা ভাবছিলোঁ। ভাবি আছিলোঁ যে গোটেইকেইটাই, গোটেইকেইটাৰে তাতে যাম আমাৰ যিহেতুে ন এটা জেগাতে হয়। এদিন ধৰি লোৱা দুদিনমান তোমাৰ ঘৰত থাকিলোঁ তাৰপিছত আৰু দুদিনমান
উম।
যাব পাৰি কিন্তু মানে কি গ'লেও আৰু অলপমান দিগদাৰ হয়।
উম, সেইটোৱে।
যাম বুলি ভাবোঁ গাঁৱত আৰু মানে ইচ্ছাও নাযায় কি কৰি থাকিমনো।
যাওঁতে বাৰু অকলে যাম, অলপমান থাকিম থাকি কিনে আৰু আহাত দিনাখন আৰু অকলে আহিব লাগিল।
উম, সেইটোৱে আৰু ইয়াতে এতিয়া ইচ্ছা কৰিলে ওলাই যাওঁ তাতে আৰু ক'ত এনেকে লগও নাই।
অ', আৰু কাৰোবাক লগ ধৰি থাকিব লাগিব ব'ল, ব'ল বুলি আৰু লগ ধৰাৰ কাৰণে ঘৰৰ মানুহকেইটাৰ বাহিৰে বেলেগ নাইয়ো।
উম, সেইটোৱে। ইয়াত উম, ইয়াতে এতিয়া ইচ্ছা লাগিল লতা, পৰা অলপ ঘূৰি আহোঁ কিবা কৰোঁ।
অ'। মই ভাবি আছিলোঁ আজি তাৰে পৰা লতা কতাৰ পৰা মানে খোজকাঢ়ি আহিব নেকি? আৰু তাৰ আৰু খোজকাঢ়ি অকলে, অকলে ইচ্ছা নাই মোৰ মানে। আৰু আজিকালি মই গধূলি মানে কিবা কিবা খাবা মন যায় জানা নে ত' দোকানকিটা দেখা পাই ৰখি দিওঁ, ৰখি দিওঁ মন লাগি যায় মোৰ।
গধূলি টাইমত হয়ে এইটো কিবা খাব ইচ্ছা যায় আৰু।
কিন্তু মই নিজৰ মনটোক পিছত খাম বুলি কিনে গাড়ীৰ পৰা নানা-নানামো নহয়। গাড়ীখন গুচি আহাৰ পিছত মনপোৰা নোহোৱা হৈ যায়। মই যদি ৰখি দিওঁ নামো, তেতিয়া মই টো মই খামে
দেখা পালে মনত পৰে আৰু।
অ', দেখাপালে মনত পৰে পিছত জাগাটোৰ পৰা গুচি আহাৰ পিছত আৰু মনত নাই আৰু অ', হ'ব আৰু কিন্তু আপচু লাগি থাকে কিয় ৰখা নাই, কিয় ৰখা নাই ৰখি দিয়া হ'লে ভাল আছিল। এই দকা ন বজাৰত কাপোৰ কিনিব যাওঁ, তেতিয়া মানে কি ভাল লগা বস্তু এটা এৰি থৈ যেতিয়া আহোঁ মই পইচা নাই বুলি কিনে, তেতিয়া মই মনত ভাবি থাকোঁ যে আপচ'চ কিন্তু মই কিনি অনা হ'লেও ভাল আছিল।
তাকে। এ, বহুদিন যোৱা নাইকিয়াতো বজাৰ চজাৰ কৰিব।
এ, যাওঁ কিন্তু মোৰ এই বস্তু এ, পচন্দই নাই। এতিয়া মোৰ চেণ্ডেল লাগা হৈ আছে, চেণ্ডেলৰো পচন্দই নহয় চোন। অনলাইনত পচন্দ হয়, অলপ চলপ। অনলাইন তৰফৰ পচন্দ হয় কিন্তু অনলাইতো চোন তাৰ চাইজ হিচাপত যদি চাইজটো যদি নাহে। যদি সৰুকে আহে আৰু ৰিটাৰ্ণ কৰিব লাগিল।
ভালকে বিচাৰিয়ে নাপাওঁ কেৱল যে চেণ্ডেলটোৱে আনো আৰু অফলাইনৰ পৰা বাকী অনলাইনে আনা যায়।
মই কাপোৰ চাপোৰ অনলাইনতে এনেকুৱা হয়। কিন্তু চেণ্ডেলটো এতিয়া মই মানে কি পিন্ধি কিনে আনিলে বেছি ভাল দেচোন।
অ', চাইজটো মানে খেলি মেলি লাগে।
আৰু অফলাইনত অলপমান কম উম, অনলাইনত অলপ বেছিয়ে লয় মানে ভাল মানে অলপমান অনলাইন নাপায়ে।
অ', তাতে বেছি ইয়াতে আৰু ইয়াতে আমি অফলাইনত মানে দাম চাম কমাই অলপমান বাৰ্গেনিং কৰি আনিব পাৰি।
সেইটোৱে অফলাইনত অফলাইনত সেইটোোৱে বাৰ অলপমান দামটো কমাই কিনে ক'ব পাৰি কিন্তু। অনলাইত আৰু যিটো দাম সেইটো দামে দিব লাগে।
উম, তাকেতো।
বিশাল যাম বুলি হে ভাবি আছিলো কাইলে।
হয় নেকি?
কিন্তু বিশালতো অ' মইয়ো যোৱা নাই সেইটো ভাবি আছো কিন্তু গ'লে মানে কি আৰু সেই চেম চেম কাপোৰ কেইটাকে দেখা পাওঁ মই বেলেগ বেলেগ কালেকশ্যন আহাই নাই নেকি।
উম, তাকেতে কুৰ্তাবলাকো একে চেম ডিজাইন কেৱল।
উম। চেম। কিন্তু গণেশগুৰিৰ বিশালখনত অলপমান কালেক্যনটো ভাল। আমাৰ এইখনত অলপমানতত মান মই সিমান এটা দেখা নাপাওঁ।
উম।
এতিয়া আমাৰ স্পৰ্টিং কিতটাও কিবা ত আহে নালাগে তাৰে গণেশগুৰিত মানে বিশালখনৰ স্পৰ্টিং কেইটা কিন্তু মানে ভালে হয়। কালেকশন
অ', এনে কালেক্যনবিলাক মানে ইমান এটা মানে ঠিক নহয় আৰু কালাৰবিলাকো ইমান এটা ভাল নালাগে।
আৰু চব মানে এটা বস্তুতে মানে বেছিকে আছে তাতে অলপমান বেলেগ বেলেগ আছে। এতিয়া ইমানটা নাই। বেছিভাগ ফ্ৰক আছে ইয়াতে এইটা দীঘল দীঘল কুৰ্তা। এক হাজাৰ টকীয়া নশ টকীয়া এইকেইটাই ইয়াতে বেছিকে আছে।
সেইবিলাকে। দিয়াৰ পিছতে উঠো ৰ'বা মই শুইে আছিলো। হম দিয়া অ'।